হেল্ল' কোৱা। আহ ভালে দিয়া ভালে দিয়া
আজিকালি কোনে নকৰা হলে আৰু না মই ফোন কৰিব লাগে আজি তুমি ফোন কৰিছা আৰু
উম তোমাৰ খাপতে কোৱা
তুমি ইমান দিনৰ মই ফোন কৰিছা এনে শুনচোন কিয় নকৰা হলা ইমান দিন কি তোমাৰ বিপদ হৈছিলে নেকি
নাই অ কিবা পঢ়া আৰু লিখ এইবিলাক
উ পঢ়ি আছা কি পঢ়ি আছা মানে তুমি এ
উম মই তোমাৰ কি এইবাৰ ছেকেণ্ড ইয়াৰ হেৰি দিম ফাইনেল
অঁ, সেইকাৰণে পঢ়ি আছা মানে, দেউতাচ আনিব চাগৈ তিনিটা মানে
এ কয়ে গ'ল, অকমান বেছিকে ক'ব লাগিছিল নহয়।
এনে চে মেডিকেল কেইটা লৈকে আনিছিলে।
মেট্ৰিকত তোমাৰ এটাতে আনিছিলো।
এটাতে আনিছিল উম, কিহত ৰান্ধিলা?
এই তোমাৰ এগ্ৰিকালচাৰ
অঁ, তুমি মানে পঢ়াত বহুত চোকা ন।
পঢ়াত চোকা নহয়, ক'ত চোকা পাইছা।
লেটাৰ চেতাৰ আনিছে আৰু ফাৰ্ষ্ট ডিভিজন চাগে ন।
ফাৰ্ষ্ট ডিভিজন অঁ
উম আৰু সেইদিনাখন কথাটো কৈছিলো মই।
কি?
এই পাহৰি তুমি ইমান জল্দি কথাবিলাক কিয় পাহৰিছা, মই বৰ বেয়া পাওঁ এই চৰিত্ৰত ইমান জল্দি কথাবিলাক কিয়? পাহৰি যাওঁ, মই এয়া বহুত বেয়া পাওঁ মানে।
এ তোমাৰ এইটো কিমান টেনচন লৈ থাকিম কোৱাচোন তোমাৰ। পঢ়াই ল'ম নে এইবিলাকে ল'ম কোৱাচোন কোৱা ইমান।
এই সেইদিনাখন যে মই কৈছিলো কাপোৰৰ বিজনেচটো কৰিম বুলি। কাপোৰৰ ব্যৱসায়টো। সেইটো কৰিম বাৰু তুমি কৰিব নে নাই সেইকাৰণে মই মানে সুধিম সুধিছো আৰু
অঁ, ৰখা তোমাৰ মই কৈছিলো যে লগৰ এটামান সুধিম বুলি লগৰ এটাই কৰিম বুলি কৈছিলে
লগৰটোৱে অঁ।
সোধা হয় নাই সোধা হোৱাই নাই ৰখা।
তুমি নকৰা নেকি?
মই বাৰু এইটো তোমাৰ পিছত কৰিম বাৰু দিয়া।
তুমি মানে হাই ছেকেণ্ডাৰী পাছ হোৱাৰ পিছত কৰিবা ন।
অঁ
উম কিনো কৰিবা ইমান পঢ়ি শুনি
উম
আৰু অলপ পঢ়ি শুনিয লাভ নাই আৰু
পঢ়ি খুলিছে মে না সেইটোয়ে পঢ়ি শুনি মানে কি কৰিম আৰু
তাকো ব্যৱসায় কৰাই ভাল।
ব্যৱসায় কৰা ভাল।
উম
এ লগৰটোক কবাচোন কাপোৰৰ বিজনেচটো
অ অ
কেনেকে কৰিম যে নে খ বাৰ বিজনেচটো মানে মানে কলকাতা বুলি কোৱা যায় কলকাতা নাই নাই
অ পাইছো কোৱা
উম তাপা কাপোৰ আনিম
অ
কাপোৰ আনি মানে এ আমি ইয়াত চিলাব দিম মানে
উ
কাপোৰ মানে এটা ভাল কাপোৰ এটা বেয়া কাপোৰ এটা পি'য় কটন এটা মানে ডুপ্লিকেট টাইপ ভাল নহয় দুটাই আনিম বাৰু মানে আজিকালি মানুহবিলাকক কম দামী লাগে কম দামীটো চাই কোৱালিটিটো নাচাই সিহঁতে মানে কম দামী ন দুটাই আনিম কিছমানানে আক কুৱালিটি চায় তাৰপিছত
উম
তাৰছত চিলাব দিম এইটো মানে তাত
অ
এই মেচিনৰ দোকানত চিলাব দিম চিলাই এ বিক্ৰী কৰিম এনেকে দোকানখন বাৰু এইক দে খুলিম এই তেজপুৰত
অঁ
তেজপুৰ তোমাৰ মেইন টাউনত খুলিলে বেছি চেল হ'ব আৰু।
এ তাতে খুলিম এই চক বজাৰ ওচৰতে আৰু। সেইকাৰণে ওচৰত থাকো এনে মানে মই চক বজাৰ পূজা আছে মানে ছক বজাৰ্ মানে মানুহখিনি মোক সোধা আছে কেনেকে কৰিলে কি হয়। ইয়াক সোধা আছে বাৰু ইয়াখিনি সুধি থৈ দিছো আৰু ইমান টেনচন ল'ব নাই আৰু মানে তাইক সুধা আছে। আকৌ ঘড়ী চৰি আনিম আকৌ অনলাইনত ফ্লিপকাৰ্ট হিপ মানে চিনাকি মোৰ মানে মানে দেদা এদা আছে।
অ।
তুমি চিনি পাবা নানু বুলি কয়
অ অ কোৱা
সি মানে তাৰ কম্পিটাৰ চম্পিটাৰ আছে ন উৰা সি তাৰমানানে সি জা প্লে আৰু সি কাৰণে তাৰ তাৰে খুলি লম এইটো অনলাইনত কাপোৰ বিক্ৰী কৰিম যে মানে কাপোৰ নহয় এইটো চাইজ নিদিওঁ। মানে চা অনলাইন কাপোৰ যিবোৰ চব চাইজ লাগিব চাই লাগিলে এতিয়া ইমান বাজেট নাই ন। মানে ঘড়ী চচমা মানে চাইজ নোহোৱা বস্তুবিলাক গম পাইছে সেই তেনেকুৱা বস্তু আনিম। এনেকে কৰি আহিম। মানে মানে সৰু পৰা ডাঙৰ মানে গম পাইছে নে নাই?
অ অ
এনেই কৰি আছো আৰু এনে তোমাৰ আজিকালি মোক ফোন চোন নকৰা হলা কিয় ইমান প্ৰব্লেম হৈছে নেকি তোমাৰ বিলা
নাই প্ৰব্লেমটো একো নাই তোমাৰ এফালে তোমাৰ পথাৰতো গৈ আছো ন পথাৰত গৈ আহিকিনে আকৌ দৌৰিব যাওঁ, দৌৰিব গৈ কেনে আকৌ তোমাৰ প পঢ়া আহি কেনে আকৌ কিতাপ লওঁ জানাই আৰু
খেতি কৰা? খেতি কৰা নেকি?
উম উম উম।
এবাৰ পানী বহুত কম ন?
বহুত কম বহুত।
বহুত পানী অভাৱ হৈছে। পানী অভাৱৰ কাৰণেতো এবাৰ খেতি অভাৱ হৈছে।
তোমাৰ কিছুমান জেগা গম পাইছা নে নাই তোমাৰ কিছুমান জেগা যে কঠিয়াই পেলোৱা নাই এতিয়ালৈকে গম পাইছা নাই?
কঠিয়াই পেলোৱা নাই অ এনে তুমি কঠিয়া পেলালা?
অ মোৰ বাৰু কঠিয়া পেলালে।
উম ডাঙৰ হৈছে নে?
উম হৈছে তোমাৰ মাৰিব পৰা হৈ গ'ল। তোমাৰ মঙ্গলবাৰৰ পৰা মাৰিম বুলি ভাবিছোঁ অ তোমাৰ আমাৰ তোমাৰ মঙলবাৰ পৰা মাৰিম বুলি ভাবিছো।
উম এটা কঠিয়া তোমালোকে কেইটা কেইটকাকে মাৰা মানে ঠিকা নে হাজিৰা?
আমাৰ তোমাৰ কি মান দহ টকাকে বাৰু
অ দহ টকাকে এটাত ঠিকে আছে দহ টকা। নে সৰু পোৱালিয়ে মাৰে নে ডাঙৰ মানুহে?
সৰু পোৱালিয়ে মাৰে তোমাৰ।
সৰু পোৱালি তোমাৰ ঘৰৰ পোলালি নেকি?
হুম
ঘৰ ক'ত
ঘৰ তোমাৰ সেইফালে মিছা মাৰি চিনিপোৱানে
অ মিছা মাৰি অ পাওঁ
অ অ তাতে মিছা মাৰি আৰু আহিব লাগে আৰু
অ মিছা মাৰিত সোমাই যাব লাগে?
উম উম
উম এবাৰ কঠীয়া মাৰিবা তোমালোকে ভাল খেতি চেতি আছে আৰু কৰি থাকিব পাৰে এনেতুমি পথাত থাকা আ কি কৈছা?
ঘুৰিব চুৰিব যোৱা নাই বোলো?
মানে ঘূৰিবলৈ? এই ঘূৰিব এইকেইদিন যাব নোৱাও মানে গৰম বন্ধত তেওঁ মানে টাইম পোৱা নাই। খেলো যে মানে কি কৰো জানা ৰাতিপুৱা উঠো।
অ
ৰাতিপুৱা উঠি তাপাছত চাহ চাহ খাই বাই চেছ মানে বাই চেছ কৰি চাহ চাহ খাই পিছে অলপ ৰেইচ লওঁ ৰেচ ৰেচ লৈ মোবাইলটো চাওঁ মোবাইল চোৱাৰ পিছত আকৌ এনেকে এনেকে কিবা কিবি কৰো খেলিব যাওঁ মানে খেলিবই আহিছে মানে লগৰৰ ঘৰত যাওঁ এনেকে এনেকে এনে এনেকে যাওঁ পিছত দিনতটো যায় আৰু এনেকে। তাছত এনেকে ভাত চাত খাই গা চা ধুই আকৌ খেলিব যাওঁ এই চিনি পাবা তুমি জি এম জিক কলেজ চিনি পোৱা
অ অ চিনি পাওঁ।
অ এই হোষ্টেল কলেজ বুলি নহয় হোষ্টেল।
অ উ তাতোটো তোমাৰ ডাঙৰ ফিল্ড এখনো আছে।
অ তাক খেলিব যাওঁ তুমি যা যোৱা নেকি খেলিবলৈ?
নাই মই তোমাৰ এইবিলাক বাদে দিছোঁ।
কেনে কেনেকে গ'ম পালা তুমি ডাঙৰ ফিল্ড আছে বুলি?
মাক মই দেখ-
তাত খেলিব গ'লো। খেলি চেলি আহি ভাগৰ চাগৰে বৌ চাইকেল চলাই মাৰিলোঁ ন বাইকত নগ'লো আজি।
বাইকৰ মানে নগ'লো, মোৰ চাইকেলো আছে যে চাইকেলত গ'লো।
হয় অ অ।
কেলে গলোঁ মানে বহুত দূৰ চাইকেলত গ'লে কাইল বাইকত যাম আৰ। এই দাদা এটা আছে তাৰ বাইকতে যাম।
অ।
উম এনেকে যাব লাগিব। আজিকালি বহুত মানে কঠিন এয়া।
মানে কি কি খেলা?
হা, এই ফুটবল ফুটবল ফুটবল।
ফুটবল।
ফিল্ডখন মহল, কি কৈছা?
ফু ক'ৰবাত এনেই খেলিব গৈছে নাই ফুটবল বাৰু।
এ মই ফুটবল এনেই খেলো এনেকে নেখেলো ইমান ভাল নেখেলো নহয়। এনেই খেলো আৰু মানে এ ভাল লাগে যে ভাল লাগে খেলটো মানে এতিয়া যৌজ বাঢ়ি আছে কাৰণ ফুটবল খেল চাই চাই যৌজ বাঢ়ি যায় ন। মানে মই যোনটো দেখো সে- তিয় মো কৰিব মন যায় মানে যৌজ বাঢ়ি যায় সেইকাৰণে গুচিয়াই চুচিয়াই দি বুজ ত বেয়া যৌচ আহে কৈছো খেলো এনে কে
মই ক্ৰিকেট আৰু মই যে তোমাৰ কি পেয়ম পুৰা ধুনীয়াকে ক্ৰিকেট তোমাৰ নটা বজালৈকে ঠিক তোমাৰ কিতাপলৈকে মনত মনত বহিব হে তোমাৰ
অ অ।
তাৰ পিছৰ পৰা দিজে ক্ৰিকেট চলি থাকে। আও কা ভাল সিজে তোমাৰ নটা পিছৰ পিছত নবয়ে আৰু মৰ
অ ক্ৰিকেটে এই একেদিন বহুত বেয়া হৈছে নহয় ইণ্ডিয়া হাৰি আছে বহুত বেয়া ভাবে।
তাৰ পিছত তোমাৰ
তাছত
নটান বজাত পুৰা চব পুৰা সামৰি চামৰি একদম টিভি টো দৰা চৰা মাৰি একদম টিভিটো অন কৰি লওঁ আৰ
উম
নহ'লে আকৌ গালি দি থাকে না গালি খিনি শুনি নাপাওঁ পুৰা চাউড দি দিওঁ ফুল চওন গালি চালি শুনি নাপাওঁ
কি কবা জানা মানে এনে যদি টিভিটি অফ কৰি মানে তোমাক গালি দি থাকিলে গান গাই থাকিবা গান চান গাই থাকিবা আৰু যদি কয় এই বকী থাকিলে ভাত খালা চাহ খালা এনেকে হে হে থাকিবা
নাই মোৰ মন কৰিলে মানে তোমাক টিভি টো বন্ধ কৰি যদি গালি দিয়ে নহয়
অহ
মই কি কৰো যানা কিবা এনেই চিঞৰি দিওঁ আৰু
অ বা এনেই গান চান গাই থাকিবা
আহ
তাৰ পিছত নিজে নবকা হ'ব আৰু ইয়া নিঞ্জা টেকনিক আজিৰ দিনত ক্ৰিকেটৰ কাৰ কাৰ মেচ আছে ন
এই এইকেইদিন মই গম পোৱা নাই এইকেইদিন তোমাৰ মই পঢ়াতে লাগি আছো যে এইকেইদিন চোৱা নাই আৰু
অ কালি আমাৰ ইণ্ডিয়াই সাৰিলে আকৌ
অহ
কালি নে পৰহি কালিয়ে নেকি অ কালি চান্জু চেমচুং খেলিছিলে
উম
কালি ঈশান কিছানে ভাল খেলিলে বাৰু
উম উম
কিমান ৰাণ দিছে জানা ইংলেণ্ডে টাৰ্গেট
কিমান
টুছ টুফিফটি ছেভেন দিছে টাৰ্গেট
টুফিফটি ছেভেন
টু ফিফটি অ
ইণ্ডিয়া হাৰিছে
অ ইণ্ডিয়া হাৰিছে, আঢ়ৈশ ৰাণ দি দিছে কেনেকে মাৰিব নো
মানে কোন কোন কোন আছিল ইণ্ডিয়াৰ
ইণ্ডিয়াৰ চান্জু আছিলে, অভিষেক আছিলে ঈছান কিছান আছিলে আৰু শ্বেয়াৰ ছায়াৰ হাৰ্দিক পাণ্ডেক এবাৰ খেলোৱা নাই নহয় হাৰ্দিকক খেলোৱাই নাই এই গৌতম গাম্ভীৰে আকৌ ভুমৰাগো খেলোৱা নাই
ভাল বলাৰ কেইটাকে খেলোৱা নাই
ভাল বলাৰ কে খেলোৱা নাই আকৌ চে কি জিটি টিমৰ পৰা যে খেলে চেক কিবা এটা নাম এটা আছিলে ৰখা যোৱা টি টুৱেণ্টিত যে এবাৰ খেলিছিলে
উম নামটো পাহৰিলো দেই
অ সি চেয়াচ না কিবা মুছলিম আছিলে সি সি খেলা নাই আকৌ অ চেৰাজ সি খেলা নাই সি কেনেকুৱা ভাল বলাৰ সি খেলা নাই আকৌ আকৌ ভাল মানে স্পিনাৰ নাই স্পিনাৰ অক্ষয় পোতালে কিমান খাইছে জানা নাই ৰাণ
কিমান
ছিক্সটি উম ৰখা ছিক্সটি থ্ৰী ৰাণ খাইছে
শেষ অভাৰ নে
চাৰি অভাৰ
বাপৰে
এটা উইকেইতো লোৱা নাই বহুত ৰান খাইছে মানে আকৌ অভিশেষে কালি বেয়া খেলিলে চাৰি ৰাণ মাৰিলে
অহ
সেনেকেই আৰু বহুত বেয়া হৈছে কিন্তু
উম
ভাল ভাল প্লিয়াৰ বিলাকক খেলোৱা নাই অডিআই কিন্তু জিকিম বাৰু অডিআই ভাল কি
খেলিব যোৱা নাই ক'তো ন
নাই যোৱা